অহ, হেল্ল' শুনিছোঁ। কিনকে পাৰি কল কৰবা।
ততে নহয় তোক মানে এনেকাে তাক দিলি, তই মানে তাতে যায় কিনে নাম্বাৰটো কপি পেষ্ট কৰিলি আকল ডাইৰেক কল কৰবা পাৰি আৰু মানে দহ মিনিট কল কৰিব লাগে আৰু।
দহ মিনিট।
মিনিট হলি মানে তোৰ তেতিয়া কলটো নিজে-নিজে কটা যাব। তাৰমানে মানে তাত এ যিতি কথা পাতবা পাৰা।
হয় নেকি?
উম।
মই আজিহে গম পালোঁ আৰু আগৰ চোন প্ৰথম টাস্কটো সেইটো চেকিংতে আছে সেইটো ক্লিয়াৰ কৰাই কৰাই নাই তেনেলোকৰ পৰা হ'ব।
সেই কিতো
যোনটো প্ৰথম টাস্ক দিছিল সেইটো সেই চেকিং প্ৰচেছ আছে, সেইটো ক্লিয়াৰ হোৱাই নাই এতিয়ালৈকে।
এ।
ৰিফ্ৰেছ মাৰিয়ে আছো আহা নাই একো।
কি কৈছা পিছে?
এ আহি পেলাই বহিছোঁ এতিয়া।
ভাত পানী কি বনালি, নিজে বনাইছা না মায়ে বনালা? আজি ন'নভেজ না ভেজ?
কি বাৰ।
আজি মঙ্গলবাৰ।
মঙ্গলবাৰ আজি ন'ন সেয়া ভেজ।
ভেজ মই চালা ভাবিছিলোঁ মানে আজিৰ পৰা মঙ্গলবাৰ। হে এঘাৰ নাই এঘাৰ দিন মান বা এনেকুৱা দিন মান মানে সেই আমাৰ ৰাতিপুৱা যে সেই কি কৰে যে।
উম।
এ ডেইলি কৰি থাকে যি এ খাম বুলি। নাই এঘাৰ দিন মই এঘাৰ এনেই মানে এনেই মান আৰু মানে অলমান দিবি আৰু। তিনিবাৰ এই চাৰিবাৰকে নহয় ৰাতিপুৱা উঠি কিনে চালা আজিহে পালা।
দিনে কি, কি এটা ভাবলি কিবা বেলেগ এটা
অহ, মানে কি হ'ল স্কুল থাকলি ত' এইবিলাক কৰবা নৰা না, আমাৰ পিছত। বন্ধা দিনতে এবাৰ ট্ৰাই কৰি চা আৰু।
অহ', হ।
দেখছা না কি হ'ল। নেক্স মঙ্গলবাৰে কৰবা লাগবো আৰু।
কৰবি, কৰবি।
এই কেইদিন মানে পুৰা এঘাৰ দিন তাৰমানে নিৰামিষ মানে খাবা লাগিব আৰু আমিক চামিক একো খাবা নৰা। এনেকে।
মানে মুখতে দিবা নোৱাৰো আৰু অকল নিৰামিষে।
অ মানে ভেইজে চাব লাগিব।
উম
ব্ৰহ্মচাৰী টাইপ
ব্ৰ ব্ৰহ্মচাৰী হ'লে হ'লে ৰাতিপুৱা চাৰিটা বজাত উঠবা লাগিব তই।
নহয় মানে এনেকাগেলে ৰাতিপুৱা চাইটাৰ পৰা ছয়তাকলগি টাইম থাকে আৰু। চাৰিটা মানে চাৰে পাঁচটা লৈকে ব্ৰহ্মমুহূৰ্ত আৰু বাকী গধূলি ধৰ ধৰি লও চাৰে পাঁচটাৰ পিছত ক'ব পাৰা আৰু চাৰে পাঁচটাৰ পৰা। তাৰ ভিতৰত আৰু।
উম বুজি পাইছো।
বন্ধৰ কেইদিন ভালহে হ'ব। আৰ এনে আকৌ আগষ্ট শাওনৰ মাহ ষ্টাৰ্ট হ'ব
অ ইতা হেয়ে য ইতিয়া হেয়ে যাই পাইছে না পোৱা নাই জিমত বায়ে
বাই নিজে মানে চানডে গে'ল তাৰকাৰণে যোৱা নাছিল। তাৰপিছত তাইৰো পৰিড হৈছে, তাৰ মানে তাইৰ আজি দুদিন। মোৰ আজি একদিন এনেকা সেইকৰণে যাবাই পাৰ নাই।
উম।
মাজতে দুদিন মান, তাই নেগেল উম। তাই নেগেলাক বাৰু তইৰ একজামৰ কাৰণে। ইতা মই এককেইদিন যোৱা নহ'ব আৰু।
একদম নেক্সট উইক।
নহয় ধৰি লোৱা আজি কিমান টিউচডে অ ফ্ৰাইডেনা যাম ফ্ৰাইডে বা থাৰ্চদে
অ আচ্ছা হ'ব দে কবি। হা?
যাম দেই কবি।
মই ভাবছো এটা মই এই যে স্মাৰ্ট ওৱাচ থাকে যে কিমান ৱৰ্ক কৰিলো কি মান কি কৰিল দেখা যায় কাম কৰে।
অ ষ্টেপ কাউণ্টাৰ।
নহয় নহয় স্মাৰ্ট ৱাচ পাইছ নে কিনিবা।
এই স্মাৰ্ট ওৱাচ নিকিনিবি স্মাৰ্ট ওৱাচ নিকিনিবি, বৰ সেহঁত আহি আছে গুগলৰ এটা এয়াৰ এয়াৰ কিবা এটা এয়াৰ ফিড এটা আহি আছে, সেইটো লবি স্মাৰট ওৱাছো যিখিনি দেখা সেইখিনি ইমান প্ৰপাৰ নহয় মানে। শ্লিপ চাইকেল হওক বা কিবা হওক সেইটো নহয়, এই গুগলৰ পৰা আহি আছে এটা, আহ গুগল ফিট এয়াৰ বুলি আহি আছে সেইটো ল'বা। সেইটো লবি। সেইটো সেইটোত টোত ডিস্পলে নাই হা, জেংকে যে আজিকালি স্পৰ্ট উম স্পৰ্ট পাৰ্চন বিলাকে যে পিন্ধে যি উ পিন্ধে বা কিবা পিন্ধে নহয়। এই বেন টাইপৰ পিন্ধে যি দেখছা? ত' সেইটোতো মানে উ ৰেটটো বহুতেছি ন প্ৰাইচ বহুত বেছি। ত' গুগলে সেনেকুৱা চেম বস্তুে মানে কম প্ৰাইজত আনিছে। ঠিক আছে তাতে তোৰ সেই নাই, ডিচপ্লে নাই সেই বস্তুটো তোৰ ডাইৰেক সেই অলপ বডিৰ লগত কানেকটে হয়, কানেকটেড হৈ পেলাই তোৰ শ্লপ চাইকেল হওক কিমান শুইছা টোপনি কিমান ভাল হৈছে, বেয়া হৈছে চব এভ্ৰথিংটোৰ মানে কাৰেক্ট সেইটো দিয়ে আৰু। অ মোবাইলত আহি যায় মোবাইলত তোৰ সেইল কানেক্ট কৰিব লাগিব। অ এনি টাইমি থাবা লাগিব। পিন্ধা থাকিল ভাল ন, এতিয়াটো এ স্মাৰ্ট ওৱাচ বা কিব এটা পিন্ধা নৰা নহয় ৰাতি তই সুওতে। সেইটো সেইটো বহুত বেছি লাইট আৰু যেতিয়া তই গম পাবি যে মোৰ টোপনি কেনে হৈ আছে, এতিয়া আমি টোপনি মাৰো আমি গম নাপাও ন' যে বোলে কিমান ভাল টোপনি হৈছে। কিমানখিনি মানে হেলদি ৰূপ নি হৈছে কিন্তু সেই তাতে গম পায়।
অ' চাহ লাগিছে, প্ৰতিবিচু
হা?
অ' হোৱাটছআপ এটা স্ক্ৰীনশ্বট মাৰি দিবিচোন গ এয় কি চাব লাগিব ৰ।
বৰ্তমান হে অনাই ৰ লঞ্চ হ'ল না, হনাই চাগে সেনে দুই তি লঞ্চ হোৱা কথা আছিল। অল প্ৰথমতে নলবি, আৰু একমাহ মান যাবা দি। বাহিৰত লঞ্চ হৈছিল মই মানে ৰিভিউ চাই ছিলোঁ বাহিৰত, মানে টেকনিকেল বস্তুবিলাকৰ ৰিভিও চাই ন'। ত' এই দুই তিন পিছত তিনি পিছত দূৰ হেৰিয়ত মানে ইণ্ডিয়াত লঞ্চ হ'ব পাৰে, যদি লঞ্চ হয় তাৰে একমাহ পিছতে কিনিবি। তে মানে অলপ প্ৰাইচটো মানে অলপমান কমি যাব।
অ'।
আৰু বৰ্তমান সেৰিহঁত মোবাইলত সাধাৰণ মানে মোবাইল লব নাযাবি। আৰু তিনি চাৰি মাহ ৰ। মানে এইটো ৰেমৰ বহুত কম আছে সেইকাৰণ মানে ৰেট বিলাকো বা, আগতে যোনটো মোবাইলত দাম ধৰ বিজ টকা আছিল এতিয়া মোটামোটি তোৰ পঞ্চল্লিছ হাজাৰ টকা যাই বেছি। এই নেক্সট, এই বহুত দাম, মানে নেক্সট তিন চাৰি মাহলৈকে কিনিব নাযাবি। তাৰে পিছতহে মানে অলপ দাম কমাব পাৰে।
চালা চব বস্তুৰে এনেকা দাম বাঢ়ি গৈছে, দেত। মানে এনেকা হৈছে না যে ভাল কামানে লাগে ত' হাম গৰিব মতলব ঠিক জাগাত দাম বঢ়নে লাগ গায়া, দিতাহে একেই মাচুল দিতা হে ইমান কমতে পাইছিলে না, আমাৰ তাতে এয়া ৰিচৰ্চ নাছিল কিনবা মানে।
আৰু মানে এ আই আহাৰপৰা বেছি হৈছে, মানে এ আই ইমপ্লিমেচন কৰবাৰ কাৰণে টো ৰেম বেছিকে লাগে, এতিয়া আগতে তো ফ'ৰ জিবি ছিক্স জিবি এনাফ হৈ গৈছে ন'। ত' আজিকালি তোৰ নৰ্মেল তোৰ এটা মোবাইল চলাব কাৰণে এইট জিবি ৰেম লাগে। ত' সেই ৰেমবিলাক সিমান দে, মানে লাগা কাৰণে দামতটো বাঢ়ি গৈছে বহুত।
আচ্ছা আচ্ছা।
কমি গছে, কমি যোৱাৰ কাৰণে দামটো বাঢি গৈছে তাৰ নেক্সট ফ'ৰ টো ছিক্স ছিক্স মান্থলৈকে চাগে কমিব লাগে। বৰ্তমানতো বহুত দাম, বৰ্তমান বহুত দাম মই চাইছোঁ। লুই না চাই থাকোঁতে বহুত দাম মানে
তাকে তাকে ক মানে চেমচাঙে হেৰি পৰাই ইমান ইমান দাম, আল্টাা চাল্টটো বাপাই কেনে লাখত আহিছে।
এ, সিদিনা মোৰ লগৰ থাকিলে মই যে খোজ দেই ভাল পাৰো যে সি কিনছি তোৰ। এ, ওৱান পইণ্ট টু, থ্ৰী চামথিং। টো, ফাইভ চামথিং, সি কিনিছে, মোৰ লগৰটোৱে।
মানে এটা ষ্টেবল ভাল ইনকাম থাকিলে ই এম আইত ল'ব পাৰি। এই ইনকামত ল'বা নোৱাৰি, হাহাকাৰ লাগিব।
পইচা দিগদাৰে হৈছে আজিকালি। উ, বাপ্পা পঞ্চাছ হাজাৰ ৰাতি ওপৰত লাগে। নাইছো নাই।
এলিষ্ট ত' তই মানে ষ্টেব হিচাপে চলবা কাৰনে ফিফটি কে প্লাছ লাগে।
সচ্চাই। একেইদিন বন্ধ পানী খোজ কাঢ়িব যাম নোৱাৰিলোঁ সেইনি
অ' কবি?
অ' এই এইকেইদিনতো মই নাযাওেই, কিন্তু এইকেইদিন ঘৰৰপৰা ওলাবা নোৱাৰোঁ না, আমাৰ মানে না।
অ'।
এ কেই আমাৰোঁ।
আমাৰ অসমীয়াৰ এইবিলাক ভালতটো নিয়মৰ পৰা বেছি যিগিলা ভাল নিয়ম এইিলাক আকৌ এটা ভাল নিয়ম নাই, এই চোৱা পাতি বেছি চোৱা পাতি চোৱা পা চোৱাপাতি পাৰে আমাৰ আৰু এইগিলাখান ম পালি কিনে এক্স্ৰা কষ্টহে হয় এইটো জ ন ত মানতে মাটিত থঢাকিবা লাগিবো এই হেনতেন। কাকো চব নৰা কিবা খুজিলও ভ পা পানীিলা চাব কাৰণে ভে পাতে মাৰি থাক লাগে মানুহানুহ আহ এইাৰা মুহ দিবা টান পাই নহেন
আৰু সেইখিয় ম আৰু সেইখমত মানুহ থাকে নথকে বুলি তো ইচছাাক খাব কাৰণে থাক নথ
নাথে চবেইো প ওলোই ওলে যায় না আৰু সটো সময়ত আকৌ মাথাাতটো বেয়াই গায়।
সেইটোটো মানে মানে এইকেইদিনত যাবা নোৱাৰা এই দুদিন যাবা নোৱাৰা
উম নৰো নৰো মানে গেলি কি কবা লাগিব মই গ তাপণে ভজাই বিচনা নিচনা হেই কৰি উ এইলাখান এইলাহ কোনে কৰ তাতে না কাতত তাতকে দুদিন মানুহ। চ আমাৰ চুতি বলু অ, এদিন নেদিলিও মাতে মানে বন্ধ নায়ে লিভ ল'ব লগা নাই তই যদি তই হাফচুটতি লল লব পাৰা হাচ চুট বুলি নাকানে কিন্তু হাচ চুটি লব কাৰণে তোক গেৰাণ্টি সেই নাথকে দিব নানেৰি লও তোৰ কিবা ইম্পৰ্টেণ্ট কাম থাকিল।
উম, হুম, হম, হম,
চুট ললি মানে তোৰ এনেকা কি লাই কাতিব আৰু একদিনৰ কা চাৰিশ টকা মান। সইকাৰণে অ সেইকাৰণে তো মাথাটো বেয়া হত মানে কেনেককাা যে কেতিয়াবা মানে যায় না কেতিয়াবা মন কিয় আজি ইচ্ছা নাই ঘৰত বহো একদম ায়াৰ না নৰা তই ত যেতিয়া হবই আৰু এনে স্বাস্থ টাতটো আটাই দিনতো ঘৰতে বহ থাকিল আক কো নহ'ল এনে বেলট থাকিলো আৰু মাৰটো দিয় ন ন দ যওঁ দেয়াৰ
ঘৰত থাকি পেলাই?
সেইটো টো একো কাম পোৱা নাই। কিন্তু গেল না পইছা আৰু সেনেকে যদি একদিন দুদিনত এ গ চাৰশ চাৰিশ কে যায় থাকে তাই ভাবচোন দুইদিন মমান ছুটি ললেি হাজাৰ টকা এটা
মানে চুলি যেহন পায় তাতো ইমান কষ্ট কৰো তথাপিও যদি দুদিন নাযাওঁ তাতে ইমান
উম সেইটো সেইটো, সেইটো। এ, এই দিগ্দাৰ যায় না প্ৰাইভেটত প্ৰাইভেট মানে আৰু মই মানে তেজ পাই গৈছো আমাৰ বিয়াত।
উম, আমিও পাইছো দে এটা সময়ত বেয়া পাইছিলো।
সঁচা মিৰা খেল এটা হওক আৰু মই এ,
উম, কিন্তু কিন্তু এটা এই যিবিলাক যে এি এৰিত পাইছে বা কি ঘৰত পাইছে তাহাৰ তাহাৰ ইমান কষ্ট নাইতো। মানে মানে মোক বাকী বিলাকে মান লগৰ বিলাকে যোনে পাইছে বা আমাৰ বাতে কয় ন অ মানে সিহঁতে কাম নাথাকে এনেই জাই পেলাই বহি থাক ব লাগে। ইমান কামেই নাই।
মোকো এনেও টিচাৰৰ যাবে লাগে গভমেন্ট স্কুলত মানে টিচিংৰ হেৰি আৰু ইজি মানে ভাল আৰু কিলে ত পঢ়াব নালাগে ইমান সেয়ও কৰিব নালাগে সন্মান খিনিও এতে প্ৰাইভেট স্কুল ঘেণ্টা সন্মান না সন্মান নাপাতেনেকা গভমেন্ট স্কুলত
তম তোৰ মাতো অহা নাই।
তই পঢ়া ন।
উম উম। অহ শুনছো শুনছো। আম আমাৰ বাহ হততাতটো এটা সেইছিল ৰ মানে সিদিনা হেমন্ত বিশ্বই মানে তোৰ সেই দিলাক এই যিবিলাক ধৰ এডুকেশনিপাৰেট এইলাক ফৰ্থ গ্ৰেডত আছে তাহক মানে থাৰ্ড গ্ৰেডত নিজে নিজে সে কৰিব পাৰিব। মানে এপ্লাই কৰিব পাৰব সিদিনা দিছিল ন ত' বহতো তাতে থাৰ্ট গটো খালী হৈ আছে। খালী হৈ আছে থাৰ্ড গ্ৰেডটো মান মানে ভাব। কেনেহেন সিহঁতৰ লাখ আহ মানে প্ৰমোদ নহয় নহয়। বাৰ যোনটো লগৰ এটা আছিল। তাই মানে তোৰ হে কৰি আছিল অ কি বুলি কয় থাৰ্ড গ্ৰেডৰ আছিল বা হা তাই থাকোঁতে তাই সেই কৰি কৰি পি এছ চি চাকৰি পাইছিল।
অ তাৰমানে ইমান খালী টাইম পাই পঢ়িছি মানে ভালকে।
এ পি এছ চি চাকৰি চাকৰি পাই পাই বিয়াও হ'ল অ যাই পাই পায়
সেইটোৱেতো না। মানে আৰু আইডিয়াটো থাকিব লাগে জানানা কি লাগে কি নালাগে গাইড। চাইদ এনেকা আমাৰ এটেটো আগ্ৰাম বাগ্ৰাম।
নাই নাই একোৱেই নাই।
আমাৰ যদি আমি যদি ধৰি লয়।
মোৰে ভাবি আছো কামটো হব কামটো হব লাষ্ট যাই পেলাই কামটো নহয়। আৰু উল্লেখ কৰি আছে এতিয়া মই কি কবি আৰু কাৰণে মাথা চাথা মাৰা নাই আৰু। ঘৰতে আছো বোলে হলি হ'ব নহলে নাই।
স আৰু মানে আমাৰ লগত এনেকুৱা না আমি যিমান যিটো বিচৰো সেইটো নাপাও। আজি তাৰ নিবিশ্ৰিম তেটা পাবি।
সেইটো আৰু উপায় নাই কি কবি আৰু।